হেল্ল'।
অ ক।
কি কৰি আছ?
সেয়া এই কলেজৰ আজি ফেচা আছিল তাৰ পৰা। ত কলেজৰ পৰা আহিছো এই জাছ আহি পেলাই জাষ্ট কাপোৰ খিনি মানে কাপোৰ চাপোৰ সলাই। আহ অলপ শুই দিছোঁ বিছনাত।
কলেজত কোনোবা আহছে চ ব্যক্তি।
আহিছিলে অ।
অ কোন -কোন আহিছিলে?
সেই মঞ্জিল।
আহ।
উম মঞ্জিল আহিছিল।
আৰু?
আৰু এজন আহিছিলে, তাৰ নামটো কি আছিলে?
অ মই পাইছিলো খুৰি ইনষ্টাত অৰুণ বৰা হ।
অৰুণোৱা অ।
অ অ।
ভাল লাগে অ।
অ কলেজৰ, তেতিয়া ভালে ভালে গল।
উম গৈ ভালে পাইছে ক।
অ মই এয়াই এনে সন্ধিয়া লাগিছে আউ কিনো কইবি ৰাস্তা পিনি ওলাই আহিছো।
অ ৰাস্তা পিনে উলাই গৈছ ন। সন্ধিয়ালৈকে এই দিন। গৰমত অকণমান উলাই।
উম উম। গৰম দিন যে এতিয়া।
উম উ, আজি বাৰু বৰষুণো দিলে। হেল্ল'।
কলেজৰ ল'ৰা ছোৱালী কিমান?
আমাৰ ক্লাছত ত দুশ।
অ তহঁতৰ কলেজৰ কি ক্লাছ দুটা ন ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ডয়েৰ।
ক্লাছ দুটা ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ ফাৰ্ষ্ট ইয়েৰটো দুশ মানেই হ'ব।
উম উম উম। কলজত কিবা খুৱাইছিলে নে খোৱা বোৱা ব্যৱস্থা?
তেনেকে খোৱা বোৱা ব্যয়ৱস্থাও কৰিছে আৰু তাত মানে ভাত, দালি তেনেকুৱা আৰু। আৰু চব্জি আছে তেনেকে পনিৰ, মটৰ তেনেকে বনাইচে। তেনেকে খোৱা ব্যৱস্থাও কৰিছে, ভালকে কৈছে।
অহ।
আহিছে বহুত। অ ভাল ভাল তো ভাগ?
অ আমাৰ ঘৰত ভালেই চবই অ।
উম। কলেজত ভাল হৈছে বাৰু গোট গোটেইখিনি মানে ভালকে চলি গ'ল আজি।
অ অ।
উম।
সেই নহয়, এইবাৰ গোৱা বন্ধটো প্লেন কি?
অ এতিয়া গৰম বন্ধ দিব গৰম বন্ধ কি আৰু এইবাৰ ছেকেণ্ড ইয়েৰ পালোগে পঢ়িব লাগিব। তাৰ পৰা ত। পঢ়া শুনা কৰিব লাগিব নেকি। তেনেকে ফুৰিবলৈ যোৱা তোমাৰ প্লেনটো নাই বাৰু। কেলে কৈ পঢ়া শুনাটো। কৰিব লাগিব ন। উম গম বন্ধ একবাৰ বুলি অক। ৱ নপঢ়াকে থাকিলেও নহ'ব। ছেকেণ্ড ইয়েৰ বা এক্সামো আহিছে।
উম উম।
উম।
মও এইয়া ছেকেণ্ড ইয়েৰ ধৰিধৰ পঢ়া শুনে ময়ো কৰিব লাগিব এইবাৰ।
উম উম উম।
অই অভদ্ৰ, অ।
উম বাকি ক।
বাকী ভালে আৰু কি কৰিবি, অ অ তোৰলে মোৰ মানে। ফোন এটা কৰিবলগীয়া আছিলে।
অহ কহ বাওঁ, কেনেকুৱা ধৰণৰ নিচিনা? অ অ ক বাৰু।
আননে এনেই অলপ।
মই তেনেকে ইমানটা সেইটোৰ ওপৰত হেৰি নাই অভিজ্ঞতা নাই মানে মই নাজানো ইমানটা
উম মোৰো ইমান এটা অভিজ্ঞতা নাই মই জানিব বিচাৰিছিলো
অ
এটা কথা জানো বাৰু সমাজত ধৰ নাৰী আৰু পুৰুষস সমান অধিকাৰ
হেল্ল'
অ সমাজত বোলো নাৰী আৰু পুৰুষক সমান অধিকাৰ দিব লাগে
অ সেইটো হয় বাৰু সমান অধিকাৰ দিব লাগে
উম আৰু ধৰ নাৰী নহলেতো আমাৰ সমাজখন কেতিয়াও আগুৱাই যাব নোৱাৰে হয় নে নহয়
অ সেইটোৱে আৰু আগৰ দিনতো এনেকোৱা আছিলে নাৰীসকলক তো ঘৰৰ ভিতৰ পৰা ওল ওলাব দিয়া নাছিলে তেনেকোৱা আছিলে তেনেকোৱা পৰা এতিয়া বাৰু পুৰুষক সমানে সমানে নাৰী সকলে আজিকালি সুবিধাও চব আছে আজিকালি ইমান এটা হেৰি নহয় আজিকালি নাৰী খিনিত পুৰুষৰ সমানেই হয়
উম আৰু আগৰ দিনৰ নাৰীসকল কিমান সাহস কৰিছিলে আমি আমাৰ ইয়াৰে কথা কব পাৰোঁ ডেকা-গাভৰুৰ, বিৰাংগনা
উম
কিমান সাহসী আছিলে সেইসকল
উম তেওঁলোকৰ কাৰণে এনেকোৱা এটা পৰ্যায়ত পাইছেহি
উম উম আৰু আজিকালি মানুহ ইমান এটা নাই হয় নহয়
অ আৰু আজিকালিতো হয় এনেকোৱা হৈছে যে মানে নাৰীসকলে এনেকোৱাই মানে আগত আহ মানে আগণো আছে আৰু তোৰ চৰকাৰৰ বিভিন্ন ধৰণৰ ওম মানে বিভিন্ন ধৰণৰ মানে কাম কাজতো মানে নাৰী সমানেই হেৰি দিছে
অ নাৰীসমূহকতো এতিয়া চৰকাৰে বহুত ফালৰ পৰা সহায় কৰি আছে এতিয়া ধৰি অৰুণোদয় আঁচনি
অৰুণোদয় আঁচনি তেনেকোৱা ধৰণৰ বিভিন্ন তেনেকোৱা অ তেনেকোৱা ধৰণৰ বিভিন্ন কাম খিনিও কৰিছে নাৰীসকলৰ কাৰণে চৰকাৰে আৰু আজিকালি নাৰীসকল প্ৰায়, উম চবতে আগৰণুৱা হয় আৰু তোৰ নাই সকলো তোৰ নিজে আজিকালি মানে এনেকোৱা হয় যিসকল নাৰী মানে ঘৰতে থাকে তেওঁলোকেতো বিভিন্ন ধৰণৰ তাঁত তাঁত বাতি কৰি তেনেকোৱা ধৰণৰ কাম সৰু সুৰা কাম কৰি পেলাই তেওঁলোকে নিজে নিজৰ কাৰণে উপাৰ্জন কৰি, কৰে অ তেনেকোৱা ধৰণৰ চৰকাৰে নাৰীসকলৰ কাৰণে বিভিন্ন বস্তু দিছে যেনে তোৰ অ টকা দিছে মানে স্কিম আহিছে চৰকাৰৰ ফালৰ পৰা সেইখিনিৰ যোগেদি সিহঁতি মানে পইচা লৈ লোণত পৰা পইচা লৈ পেলাই বিভিন্ন ধৰণৰ কাম কৰিছে। যেনে তোৰ অ কিছুমানে তো গৰু ছাগলী পুহিছে কিছুমানে ফাৰ্মিং কৰিছে তেনেকোৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ কাম কাজ বোৰ অ কৰিছে নাৰীসকলে নাৰীসকলৰ বাবে সেইবোৰ সেইবোৰ সুবিধা চৰকাৰে দিছে। উম
অ নাৰীসকলতো আগতে শুনিছে চাগে সতিদা পথাৰ বিষয়ে গীয়ে একটো যে মৰিলে ঘৈণীয়েকজনী যে জুই
অ তেনেকোৱা মানে তেনেকোৱা এটা পৰম্পৰা আছিল আগতে তাৰ পৰা আজ আজি তেতিয়াৰ পৰা এতিয়ালৈকে কিমান উন্নত হ'ল আমি
হেল্ল'
অ সেই পৰম্পৰাতটো উঠাই দিলে ন
সেইবোৰ পৰম্পৰা চব উঠোৱা হ'ল আজিকালি একোৱেই নাই মানে চব নাৰীসকল সমানে এ পুৰুষসকল পুৰুষ সকলৰ প্ৰতি সমানে মানে হেৰি
আগতে বহুত বেয়া কথাটো আছিলে ন সেইটো
সেইটো বেয়া কথা আছিলে, আজিকালি তেনেকুৱা নাই।
আৰু বাকী ঘৰ চব ঠিকেই ন
বাকী ঠিকে আছে অৱ
অ কাম বন কৰি আছে নহয় ঘৰত দেউতাহঁতে
উম কৰি আছে কৰি আছে, উম আমাৰ ইয়াত মানে এনেকে এইটো ওচৰত হেৰি এখন স্কুল আছে স্কুল খনৰ মানে ফিল্ড আছে ফিল্ডতটো এনেকুৱা ক্ৰিকেট খেল এনেকুৱা খেলি থাকে মানে মানুহে মানে খেলিব লাগে ইয়াৰ খেলৰ ওপৰত মানে খেল খেলিলে এ কা হয় যটো নিজৰ শৰীৰো মানে ভালে থাকে। ত শৰীৰত আৰু মানে তাত ফিজিকেল মানে এক্সাৰচাইজ খিনি হৈ যায়। এক্সাৰচাইজ কৰা হয় গা শৰীৰ ভালে থাকে খেলা ধূলা কৰি থাকিব লাগে মানুহে আৰু আজিকালি এনেকুৱা হৈছে আৰু অ আৰু আজিকালি এনেকুৱা হৈছে আজিকালি নৱপ্ৰজন্মইো ইন্টাৰনেটৰ লগত বেছি মানে জড়িত হৈছে যাৰ ফলত তেনেকুৱা দেখিবলৈ পোৱা গৈছে আজিকালি সৰু সৰু যাৰ যাৰ ফলত আজিকালি এনেকুৱা দেখিবলৈ পাইছো যে সৰু সৰু ল'ৰা ছোৱালী বিলাক য বিলাকে আজি কালি সিহঁতৰ লগত থাকি তেওঁলোকে ঘৰৰ পৰা ওলাই যাবলৈও সময় নাপায়। আৰু ঘৰতে বহি অকল ইণ্টাৰনেটৰ লগত লাগি এই ইন্টাৰনেটৰ পৰা মানে বিভিন্ন ধৰণৰ বস্তু যায়। ইণ্টাৰনেটৰো তেনেকে ধৰি লও দুটা ভাগ আছে এটা ভাল ভাগ এটা বেয়া ভাগ তেওঁলোকে ঘৰত কিছুমানে ভালটো ল'লেতো ভালেই আৰু কিছুমানে বেয়াটোও লৈছে তাৰ পৰা বেয়াটো ললে সেইটো কৰিব নালাগে তাত অ তেওঁলোক মানে এনেকুৱা কৰিব লাগে যে ইণ্টাৰনেটৰ লগত ইণ্টাৰনেট বেয়া বুলি ক'বলৈ যোৱা নাই ইণ্টাৰনেট ভাল লগত সৰু ল'ৰা ছোৱালী খিনিক মানে থাকিবলৈ দিব লাগে কিন্তু ইন্টাৰনেটত উ মানে থাকিব পেলাই মানে ইণ্টাৰনেটৰ লগত মানে চাবলৈ দিব লাগে কিন্তু এটা এটা সময় উলিয়াই সৰু ল'ৰা ছোৱালী বিলাকক আজিকালি নৱপ্ৰজন্মক মানে খেল খেলৰ লগত জড়িত কৰি কৰিব লাগে মানে আৰু তেতিয়া মানে ফিজিক আৰু নিজৰ কৰিও ভাল থাকে সেইকাৰণে মানে আজিকালি প্ৰজন্ম তেৱা শিক্ষা দিব লাগে আজিকালি কিছুমানে এনেকুৱা কৰে যে ঘৰতে থাকিব অ তোৰ এনেকুৱা থাকে আজিকালি মানে এনেকুৱাই হয় আমাৰ কটো থাক কাবা স্কুলৰ স্কুল যাব লগগীয়া হয় প পাহ সটো স্কুল স্কুলৰ পৰা আহি ঘৰতে চব থাকে ঘৰৰ পৰা মানে ওলাই নাযায় আৰু বেছি টাইম নোপায় ন কলেজ আহিবলৈ মানে স্কুলৰ পৰা আহি আৰু এনেকে ওলাই যাবলৈও মানে সুবিধা দিব লাগে এনেকে খেল খেলৰ কাৰণে
সৰু থাকোতে আমি ইন্টাৰনেট কি বস্তু গমেই পোৱা নাছিলো ন
অ সেইটোয়ে আমি আমি তেতিয়া আমি সৰু আছিলো তেতিয়া তেতিয়াতো আমি খেলা ধূলাতে অঁ।
এতিয়া ইণ্টাৰনেট হোৱাৰ পৰা সৰু ল'ৰা ছোৱালীখিনিও এতিয়া, গেম হে খেলিবলৈ লৈছে।
উম।
খেলিব লাগে গেমটোতো ধৰ মনোৰঞ্জনৰ কাৰণে খেলিব লাগে অকণমান সময় হয় নে নহয়?
উম।
ঘৰৰ পৰা বেলেগ খেল খেলিবলৈ নাযায় ফিজিকেল এক্সাৰচাইজো সিহঁতৰ নহয়। অকল সেহঁতি মানে কি কৰে, সিহঁতৰ তাৰ ফলত কি চকুৰ প্ৰব্লেম হ'ব, সিহঁতৰ পঢ়াত মন নবহিব,
উম।
সিহঁতৰ এই গেম খেলি খেলি মানে সিহঁতৰ মাইণ্ডছেটতটো এনেকুৱা হৈ গৈছে যে সেহঁতি ঘৰ পৰা বাহিৰলৈ ওলাবলৈ পাহৰি গৈছে।
উম।
ঘৰৰ ভিতৰত থাকি গেম খেলা অনলাইনত অনলাইনত ইনষ্টা চলোৱা ফেচবুক সেইবিলাকৰ সেহঁ তি বেছি জড়িত হৈছে।
আজিকালি সেইবিলাকৰ লগত বে সেইটো আজিকালি সেইবিলাকৰ লগত বেছি জড়িত হবলৈ বেছি জড়িত হৈছে মানে তেনেকুৱা দেখা গৈছে আজিকালি কিন্তু
তাৰ ফলতো সিহঁতৰটো স্বাস্থ্যৰ ক্ষতি হ'ব হ'ব তাৰ পঢ়া শুনাও সিহঁতৰ হেৰি হৈছে ধৰা আমাৰ নৱপ্ৰজন্মটো মানে মানে ইণ্টাৰনেটৰ পৰা এতিয়া বেয়া ফালেহে ধাৱৱিত হৈছে ধৰ।
আজিকালি প্ৰায় সেইটোৱে দেখিবলৈ পোৱা গৈছে যে এইটো বেয়া খিনিয়ে কিছুমানে লৈছে, প্ৰায়খিনি এ বেয়া ফালে মানে বেচি যাব ধৰিছে। কিন্তু আজিকালি মানে এনেকুৱা হৈছে ই ইণ্টাৰনেট ৰ মানে আজিকালি এনেকুৱা হৈ গৈছে ইণ্টাৰনেটটো বহুত উন্নত হৈ গৈছে ন? উন্নত হৈ যোৱাৰ কাৰণে সৰু সৰু লৈছে এইবিলাকো মানে ইণ্টাৰনেটৰ লগত মানে খেলা ধূলা কৰা এইটো মানে সেইটো বেছি হৈছে। সেইটোৰ ফলত কিছুমান কিছুমান সৰু সৰু মানে ন নৱপ্ৰজন্মৰ কিছুমান সৰু সৰু ল'ৰা ছোৱালী সেইবিলাকৰ পৰা ধ্বংস হোৱা দেখি দেখিবলৈ পাইছে বা বিভিন্ন ধৰণৰ এনেকুৱা কেছ ওলাই থাকে নিউজতো আমি পাই থাকোঁ যে উ ইন্টাৰনেটৰ লগত লাগি এনেকুৱা হ'ল বা কিবা হ'ল কোনোবা মৰি গ'ল তেনেকুৱা ধৰণ ৰ সৰু সৰু ল'ৰা ছোৱালী বিলাক হোৱা আমি দেখিবলৈ পাওঁ মানে,
উম। আৰু মই এইটো কবখুজিছোঁ যে ইণ্টাৰনেট বস্তুতটো বেয়া নহয় আমি ইণ্টাৰনেটৰ পৰা যিখিনি ভাল সেইখিনি লব লাগে ন।
হোম।
ভাল বস্তু ল'ব পৰাটো বহুত খিনি আছে ন, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী খিনি কি হৈছে এতিয়া ইণ্টাৰ নেটৰ পৰা ভালখিনিতকৈ বেয়াখিনি বেছি সিঁহতি বেয়া ফালে বেছি ধাৱাৱিত।
আজিকালি বেয়া ফালে বেছি হেৰি হৈছে।
উম এই ইন্টাৰনেটৰ সমস্যাটোৱে বহুত ম মানে ইণ্টাৰনেটটো আমাৰ এতিয়া চা ইণ্টাৰনেটৰ ফালে আমাৰ কি আগতে কিবা মানুহৰ লগত যোগাযোগ কৰিবলৈ হ'লে ঘৰলৈ যাব লাগে খোজকাঢ়িব বা চিঠি পত্ৰ দিব লাগে কিন্তু এতিয়াতো আমি মোবাইলতে যোগেদি এইবিলাক কৰিব পাৰো মানে ইণ্টাৰনেটৰ।
উম আজিকালি সেইবিলাকতো সুবিধা হৈছে সেইবিলাক সুবিধাৰ বিপৰীতে সৰু সৰু ল'ৰা ছোৱালীয়ে মানে বেয়াখিনি মানে হেৰি কৰিছে।
সুবিধা লৈছে সেইটোয়ে ইন্টাৰনেটে আমাক বহুত ভাল দিছে, কিন্তু সেই ভাল খিনিটো বহুত দিছে কিন্তু সেইমতে মানে ছাত্ৰ ছাত্ৰী খিনি বেয়া ফালো বহুত বেছি গুছি গৈছে।
বেয়া ফালেও বহুত গুচি গৈছে সেইটো বেয়া হৈছে।
এইটো এটা আমাৰ এতিয়া সমাজত বহুত বহুত ডাঙৰ এটা সমস্যা ফালে স্বভাৱিত হৈছে মানে।
সেইটো এটা মানে আজিকালিটোৰ মানে বেলেগৰ দেশত টো ক'ব গ'লে ইমানটা হেৰি নহয়। কিন্তু ভাৰতত সেইটো এটা মূল প্ৰধান মানে প্ৰধান এটা বিষয় হৈ পৰিছে সেইটো।
ইণ্টাৰনেটটো যোনখিনিটো ফাইভ জি টাৱাৰ। সেই ফাইভ জি টাৱাৰটো যোনটো ৰেডিয়া সেই তাৰ ফলতো আমাৰ চোৱাই। চিকতি বিলাকো ধৰ ক্ষতি সাধন হৈছে।
ক্ষতি সাধন আছে তাৰ ওপৰত মানে বহুতো হেৰি হৈছে তাৰ ওপৰতো এনেকুৱা ফিলিমো মানে। মানে উম ছবিও তেনেকুৱাৰ হেৰি হৈছে।
এতিয়াতো চৰাই প্ৰায় দেখিবলৈ নাইকিয়া হৈছে চৰাই চিৰিকটি।